ফুলৰ বিষয়ে কথা পাতোঁ।
ঠিক আছে কোৱা।
অহ অহ তোমাক কেনেকুৱা ধৰণৰ ফুল ভাল লাগে।
অ কেনেকুৱা ধৰণৰ বুলি এনেকুৱা‌তো নাই মোক মানে বহুত মানে চবে ফুল ভালে লাগে।
অ অ ফুল মোক ভাল লাগে অ তুমি জানানে। ফুলৰ বিষয়ে অ কেই প্ৰকাৰৰ ফুলবোৰ থাকে।
নাই সেনেকুৱাতো মই নাজানো এনেইটো কালাৰফুল ফুল থাকে বেলেগ বেলেগ ৰঙৰ থাকে আৰু বেলেগ বেলেগ এইটো সুগন্ধ থাকে আৰু এনে আৰু নাজানো আৰু তুমি জানানে।
অ মই আজিকালি তো বহুত ধৰণৰ ফুলবোৰ ওলাইছে হাইব্ৰীড ফুল তোমাৰ লোকেল ফুলকেইটাতো এতিয়া ইমান দেখিবলৈ পোৱা নাযায়।
হয়
হাইব্ৰীড ফুলবোৰ এনে ফুল অ তুমি কেতিয়াবা লগাই পাইছ। তেনে
কি হয়
ফুল
হয় হয় অ হয় লগাই পাইছোঁ ফুল। ঘৰত লগাইছিলোঁ হয় তুমি লগাইছিলানে।
অহ মইয়ে লগাইছিলোঁ এনে তুমি কি ফুল লগাই লগাইছা।
এনে মই গোলাপ ফুল লগাইছিলোঁ।
আহ
আৰু আৰু বহুত কিবা কিবি প্ৰকাৰৰ ফুল লগাইছিলে। ইমান নাম নাজানো। আৰু তুমি লগৰ পাইছানে।
ময়ে লগাইছিলোঁ ফুল এতিয়া বহুত ধৰণৰ ফুল থাকে নহয়। তোমাৰ জবা ফুল বেছিকে লগাইছিলোঁ বাৰু। এতিয়াও বৰ্তমান আছে গোলাপ। ফুলো লগাইছোঁ। আৰু তোমাৰ মানি প্লানট মানি প্লানটো লগাই। আছে নে ঘৰত তুমি।
হয় হয় লগৰ পাইছোঁ এইটো ভালো হয়।
অ কিহৰ কাৰণে ভাল হয় জানানে।
এনেতো নাজানো এনেতো ভাল হয় এইটো মানি প্লানট আৰু এটা থাকে স্নেক প্লানট এইটোও ভাল হয় এইটো মানে অক্সিজেন পায়। সেইটো প্লান দি হয় আৰু তুমি। হয় হয়।
অ মই তোমাৰ মানি প্লানটটো আমি ঘৰত লগো আছে আৰু মানি প্লানট বেছিকে ভাল হ'লে বোলে পইচাও বহুত আহে সেইকাৰণে মানি প্লান লগাইছ তুমি আজিলৈকে কাৰোবাক ফুল গিফ্ট কৰি পাইছা নেকি?
নাই হয় কৰিছিলো কিন্তু এনেকুৱা নহয় যে অজিনেল ফুল কৰা নাই এনে মই নিজে বনাই ছিলো ফুল টো দি ৰিবন দি কৰিছিলো আৰু তুমি কৰিছিল নে।
অ মই গিফ্টটো কৰিছো বাৰু অ। অৰিজনে ফুলক গিফ্ট। কৰিছো আৰু তোমাৰ এনে প্লাষ্টিকৰ ফুল থাকে নহয় তেনেকুৱ গিফ্ট কৰি পাইছিলো এনে তোমাক বেছি ভাল লগা ফুলটো কি হয়?
বেছি ভাল লাগে ফুলটো মোক গোলাপ ফুলে ভাল লাগে বেছিকে? আৰু পদম ফুল।
পদ্মম ফুল।
হয় আৰু তোমাক?
অ মোৰ মোক ক'ব গ'লে ফুল এ ফুলতটো এনেকুৱা নহয় যিহেতু এইটো ফুল ভাল লাগে সেইটো ফুল ভাল লাগে ম ফুলবোৰ চব ফুল ভাল লাগে কিন্তু? তোমাৰ বেছিকে ভাল লগা মোকো পদুম ফুলতটো বহুত ভাল লাগে? আৰু তুমি জানাই চাগে? পদম ফুলটোক ইমান ভাল ভাল কিয় পায় মানুহে। জান নে?
আৰু এনে পদুম ফুল তুমি মানে ছিঙি পাইছানে?
অ।
এইটোতো বোকাত হয় ন পদুম ফুল মানে এনে বেছিক এনে বোকাতে হয় এনে তুমি বোকাত যাই কিনে এইটো মানে চিঙি? পাইছা নে?
অ' একবাৰ মই ছিঙিছিলো। বোকাত মানে। অলপ বোক চাইডত আছিলে তাৰ পৰা এটা চিঙিছিলো তুমি চিঙি পাইছানে?
হয় ময়ো চিঙো। পাইছেো।
হয় নেকি অ'?
এইটো দেখাত ভাল লাগে, এইটো বোকাত হলেও মানে বহুত? ভালকে হয় যায় আৰু।
অ' অ' এইটো ফুলটো অ' ঘৰততো নাই লগাই পোৱা।
হয়- হয় মই লগাইছিলো মানে। ঘৰত অলপ এনে গামলাত অলপ পানী চানী দি কিনে? সেইটো কৰিলে এইটো মানে পদুম ফুলৰ এইটো আনিছিলো তেতিয়া এইটো লগাই। তেতিয়া হৈছিলে।
হয় নেকি? এইটো কিমান দিনত হৈ যায় পদুম ফুলটো?
কিমান দিন ক'লে এনে দহ দিনত মানে এইটো অলপ চলপ এইটো হয়।
তুমি বীজ আনি লগাইছিলা ন?
হয় -হয় ফুলৰ হয় ফুলৰ চিড আনি লগাইছিলো।
অ', ফুলৰ চিজ আনকৈ লগাইছিলা? অ' তোমাৰ ফুল হয় সেইটো পদুম ফুলটো লাগিল নে?
হয় লাগিছিলে এতিয়া মানে ইমানো ডাঙৰ হোৱা নাই সৰুৱে আছে।
এতিয়াও আছে।
হয়।
অ',
আৰু তোমাক বেছি প্লাষ্টিক যিবোৰ ফুল ভাল লাগে নে মানে অৰিজিনেল ফুল ভাল লাগে?
মোকতটো ক'ব গ'লে অৰিজিনেল ফুলে ভাল লাগে। আৰু তোমাৰ সদায় দেখাৰ কাৰণো প্লাষ্টিকৰ ফুল ভাল। থাকে অৰিজিনেল ফুলটো অ' তোমাক কোনটো ফুল বেছিকে ভাল লাগে প্লাষ্টিকৰ নে অৰিজনেল?
হয়, মোৰ এনে এনেতো ঘৰৰ চৌ' কাৰণে অৰিজিনেল ফুলো ভাল লাগে মানে যোনটো তাপত আমি লগাও আৰু ঘৰ যোনটো মানে অৰিজিনেলি হয়। এইটো ফুলতটো ভাল লাগে আৰু এইটো প্ৰাকৃতিক হয় মানে ভালো লাগে দৃশ্যটো মানে চাই কিনে ঘৰৰ চৌ হয় আৰু এইটো অ উ এইটো কি কয় প্লাষ্টিকৰ ফুলো ভাল লাগে ঘৰৰ চৰ কাৰণে এইটোতো ধুব চুবও পাৰি মানে পতককে এইটো বেয়াও নহয় সেইকাৰণে এইটো ভাল হয় আৰু
আৰু তোমাৰ প্লাষ্টিক ফুল একবাৰ কিনিলে আৰু তোমাৰ ছয় মাহ এক বছৰ লৈ
হয় কিবা বিয়া চিয়া হ'লে কিবা প্ৰগেম হ'লে তাতেওমানে প্লাষ্টিকৰ প্লাষ্টিকৰ ফুল বেছিকে এইটো লগাই উ সজাই প্লাষ্টিকৰ ফুলেদি
এনে তুমি বিয়া চিয়াৰ কাৰণে সজোৱাৰ কাৰণে প্লাষ্টিকৰ ফুল ভাল পোৱা না বেছি না এইটো অৰিজিনেল ফুল ৰেফাৰ কৰা তুমি লগাবৰ কাৰণে
হয় অৰিজিনেল ফুলটো ইমান চিঙি কিনে বিয়াত লগালে এইটো এনেও বেষ্ট হৈ যায় ন সেইটো মানে
আহ
হয় এইটো টিপি কিনা আৰু বিয়াত চিয়াত লগালে আৰু বেলেগ দিনতো এইটো এইটো বেয়া হৈ যায় সেইকাৰণে তাতকে বাৰু অৰি এ প্লাষ্টিক ফুলে ভাল হয়
অ প্লাষ্টিকৰ ফুলে ভাল হয়
হয় আৰু তুমি কি প্ৰিফাৰ কৰা হয় প্লাষ্টিকৰ নে অৰিজিনেল ফুল
অ ক'ব গ'লে অ প্লাষ্টিকৰ ফুলেই ৰেফাৰ কৰো কিবা ফটক তোমাৰ বেয়া হৈ নাযায় আৰু তোমাৰ বহুত দিন লগে তেনেকুৱাই থাকে সেইকাৰণে প্লাষ্টিকৰ ফুলে ভাল লাগে তোমাৰ দেখাতটো সাজি থাকে আৰু অৰিজিনেল ফুলটো তোমাৰ গধূলি লগাই এ তাৰ অৱস্থা নোহোৱা হৈ যাব পানী নাপালে সি আৰু তোমাক এনে এইটো কোনটো কালাৰৰ ফুল বেছি ভাল লাগে
মই ৰেড কালাৰ পিংক কালাৰ মানে গোটেইটো। কালাৰ ভালেই লাগে ফুলৰ ইমানে এইটো নহয় যে এইটো কালাৰ বেছিকে ভাল লাগে। মানে ৰেড কালাৰ মোক ৰ'জ বুলি ভ ৰ'জ বেছিকে ভাল লাগে সেইকাৰণে মানে এইটো ৰেড কালাৰ ভাল লাগে আৰু এনে। পিংকো ভাল লাগে।
আজিকালিতো হাইব্ৰীড ফুলবোৰ বহুত আছে। তোমাক কোনটো এনেকুৱা দেখিছা যে? নতুন তেনেকুৱা গোলাপ ফুল যেনেকুৱা তুমি দেখাই নাছিলা তেনেকুৱা কিবা ফুল দেখিছা নেকি?
হয় এইবিলাক মই বহুত প্ৰকাৰৰ ফুলবোৰ দেখিছিলো। বজাৰত কিন্তু মানে, হয় সেইটো মানে আমাৰ এইটো ন মানে এইটো আমাৰ জাগাৰ নহয়। এইটো বেলেগ বেলেগ জেগাৰ পৰা আহিছে এইটো ফুলবোৰ খালি বেলেগ বেলেগ জেগাতো এনেকে বেলেগ বেলেগ ধৰণৰ ফুল বোৰ থাকে ন যোন। আমি কেতিয়াও দেখাও নাই। সেইকাৰণে এইটো এইবোৰ ফুল ভাল লাগে আৰু জংঘলতো কে কেইবিধৰ ফুল লাগে সেইটোও ভাল হয়।
অ অ জংঘলততো বেছি, ভাগ তুমি দেখা পাবা বগা ৰঙৰ ফুল। মই দেখিছো মই। একবাৰ জংঘল ফুৰিবলৈ গৈছিলো তাতে এটা গছ দেখিছিলো গছত এটাও পাত নাই তাতে পুৰা ফুলৰে পাত। খালী ফুল আছে গছত এটাও পাত নাই খালী বগা ৰঙৰ ফুল তেনেকুৱা গছ দেখি পাইছা নেকি তুমি?
নাই সেনে সেনেকুৱেতো গ গছ দেখা পোৱা নাই। আৰু এটা যে গছ থাকে এইটো যে শ্বিলঙত ফুলে। চেৰি ব্লচুম এইটো ফুলটো মোক বৰ বৰ ভাল লাগে।
এইটো ফুল মানে ক'ব গ'লে সেই তাৰ পাতে তেনেকুৱা ফুলৰ নিচিনা।
হয় হয় বছৰত এবাৰ ফুলে হয়।
অ। সেইটো ফুলো তুমি, সেইবোৰ ফুল ইয়াতে দেখিবলৈ পোৱা নাযায়। কিয় কোৱাচোন?
হয় কোৱাচোন কিয়?
এইটো ফুলবোৰ তোমাৰ ঠাণ্ডা জাগাত। হয় গৰম জোগাত নহয় সেইবোৰ ফুল ঠাণ্ডা জাগাতে হয় সেই, সেইকাৰণে তুমি জাপান তুমি শ্বিলং চাইডতো দেখা পাবা জাপান। কোৰিয়া চাউথ কোৰিয়া সেইবোৰত বহুত দেখিব উ, তুমি ঠাণ্ডা জাগাত, ঢেৰকে দেখিবলৈ পোৱা।
হয়।
এনেকা তুমি বেলেগ আহ, এনেুৱা বেলেগ কানট্ৰিৰ কিবা তুমি ক'ব গ'লে তুমি জানা মতে
হয় কোৱাচোন?
এটাতো ক'লা তুমি চেলিব্ৰেচন বুলি সেইটো ফেমাচ ফুলৰ নামত অ তোমাৰ বছৰত একবাৰ ফুলে ডিচেম্বৰ নৱেম্বৰ মাহত ন। আৰু তেনেকুৱা কিবা ফুল জানা নেকি তুমি ফেমাচ যিহু সি দেখিবলৈ ভাল লাগে। আৰু তাৰ তাৰ ইউজ কৰি কি আমি তাৰ তাৰ ইউজ কৰি কে আমি কিবা, অ কিবা কামো আহা তেনেকুৱা ফুল জানা নেকি?
সেনেকুৱাটো ভুল আৰু নাজানো। বাহিৰৰ ফুল তুমি জানা নেকি?
অ তুমি এইটো সূৰ্যমুখী ফুলটো শুনা পাইছা নে, চানফ্লাৱাৰ
হয় হয়।
সেইটো ফুলৰ তোমাৰ কি তাৰ ফুলৰ দি ব্যৱহাৰ কৰে আমি যে আহ খাদ্যটো ব্যৱহাৰ কৰো।
হয় হয়, এইটো ফুলবোৰৰ হয়, ফুলবোৰৰ চাও চাহও বনাই সেইটো কাৰণেও ভাল হয় মানে বডিৰ স্বাস্থ্যৰ কাৰণে ও ভাল হয় সেইটো
তেলো ওলাই তোমাক
হয়
আহ তেনেকুৱা ফুলবোৰ আছে আৰু বহুত
বহুত ধৰণৰ হয় বহুত ধৰণৰ ফুলবোৰ আছে যিহেতু অ' খোৱাটো মানে চাহ কাৰণে আৰু বহুত ফুলৰে ঔষধ বন এইটো হয়, মেডিচিন বোৰ বনে
তোমাৰ ধৰা ধূপ, ধূপ তুমি জানাই চাগে ধূপ, ধূপ বোৰো বনায়।
হয় ধুপৰ এইটোও বনে হয়।
অ লাঠিবোৰ বনাই তোমাক সেইটো ফুলৰেও হয় সেইকাৰণে তাৰ
হয়, ফুলৰ আৰু চেণ্ প ফিউমো বনে।
পাৰফিউম মানে অৱ ভাল ভাল ইউজ ফুলৰ আমি যিহেতু এতিয়া বৰ্তমান ইমান গম নাপাওঁ কিন্তু বহুত ভাল ভাল ইউজ হয় ফুলৰ ব্যৱহাৰ কৰা হে দিয়া ঠিক আছে। থেংক ইউ দিয়া। থেংক ইউ।
ঠিক আছে?